হেল্ল' শুনা পাইছেনে?
হেল্ল'?
শুনা পাইছে নে?
অ', অ', শুনিছো।
কি কৰি আছে?
মই এইয়া আপোনাৰ বহি পেলাই অলপ নিউজ চাই আছিলো।
কিহৰ নিউজ চাইছে বা?
নিউজ মানে এইবোৰ তাকে দেখুৱাই আছে আমাৰ সমাজৰ মানে যি অন্ধবিশ্বাস।
এই তাৰ ওপতে নিউজটা দেখুৱাই আছিলে তাকে চাইছিলোঁ অকমান।
হয় বাৰু অন্ধবিশ্বাসতটো এটা সমাজৰ ব্যাধি হয় আগৰ তুলনাত আজি কালি বাৰু সেয়া কমিছে বাৰু।
হয় হয় হয়।
অ', বাকী আজিকালি বাৰু এইবিলাক নিউজ চিউজত পাওঁ কেতিয়াবা। অন্ধবিশ্বাসৰ ওপৰত আগৰ দৰে টো নাই বাৰু আজিৰ দিনত এয়া বিজ্ঞানৰ যুগত সেয়া কমিছে বিজ্ঞানসন্মত হেৰি বিলাক আজিকালি মানুহে বিশ্বাস কৰিবলৈ লৈছে।
হয় হয়।
আগতে সেয়া ডাইনী হত্যা। এইবিলাক তেনেকুৱাতটো বহুত অনিষ্টও হৈছে।
হয় হয়।
বিভিন্ন মানুহৰ ঘৰ নষ্ট হৈছে সমাজ এখনতো নষ্ট হোৱাৰ মূল কাৰণ অন্ধবিশ্বাসো হয়।
হয় হয়।
আগতে সেয়া সাপে খুটা বুলি কলেতো মানুহে বেজেই মাতে।
হয় মাতে।
তেনেকুৱাত এনেই মানুহৰ মৃত্যু হোৱা আমি সাধাৰণতে দেখিছয়েই।
হয় হয় দেখিছো দেখিছো।
আজিকালিতো আজিকালি বাৰু এ মানুহে চিকিৎসা কৰিবলৈ লোৱা পিছত কমিছে।
হয়, হয়।
বাকী আপুনি কি ক'ব বিচাৰে ইয়াৰ ওপৰত?
উম তাকে, অন্ধবিশ্বাসটো আচলতে তাৰ কাৰণে আচলতে এইবোৰ হয়। যেনে ধৰক, আগতে কিছুমান মানুহে বিশ্বাস কৰে যে এ
উম হয়, আচলতে তে এই অন্ধবিশ্বাস বিলাক আৰম্ভ হোৱাৰ মূল কাৰণ হৈছে, এই মানে ভয়, বা অজ্ঞানতাৰ বাবে হয়। যেনে, আগৰ দিনত শিক্ষাৰ হেৰিবিলাক কম আছিল, গাঁৱত গাঁৱলীয়া অঞ্চল বিলাক বাবে মানুহে এইবিলাক বেছি বিশ্বাস কৰিবলৈ লৈছিল। আৰু কিছুমান পৰম্পৰা যেনে ককা-দেউতা, তেনেকুৱাৰ পৰা এটা নিয়ম চলি আহে। সেইবিলাকৰ বাবেও মানে অন্ধবিশ্বাসটো বাঢ়ি যাবলৈ ধৰিছিলে। কিন্তু এতিয়া, উম গাওঁ বিলাকতো বহুতো শিক্ষা অনুষ্ঠান, এইবিলাক গঢ় লৈ উঠিছে বাবে ইয়াৰ মানুহবিলাক, গাঁৱৰ মানুহবিলাক, উম জ্ঞানৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ ফলত অন্ধবিশ্বাস বিলাক কমা দেখা গৈছে বাৰু।
হয়, হয়।
এইবিলাক উম, অন্ধবিশ্বাস দূৰ কৰিবলৈ কি কৰিব লাগে বুলি তুমি ভাবা?
অ, হয় উম আচলতে, অন্ধবিশ্বাস কমাবলৈ হ'লে তাৰ উম মেইন কামটোৱে হৈছে, মানুহৰ শিক্ষাৰ প্ৰয়োজন আচলতে।
হয়, হয়, সেইটোৱেই।
আৰু ধৰক কিছুমান বৈজ্ঞানিক চিন্তাধাৰা আৰু মানে সচেতনতাৰ অতি প্ৰয়োজন হয়।
হয়, আৰু আজিক আজিকালিতো সেয়া ইন্টাৰনেটৰ যুগেই। বিভিন্ন ছচিয়েল মিডিয়া থাকে। তাত যদি আমি তাৰ বিষয়ে যদি দুই তিনিটা যদি আমি কথা যদি, আমি অন্য কথা বা উম বিলাক যদি আমি শ্বেয়াৰ নকৰি, তেনেকুৱা জ্ঞানৰ কথ থাবিলাক যদি আমি শ্বেয়াৰ কৰিবলৈ বিচাৰো, যেনেকে দাইনী হত্যাৰ ফলত কি কি মানুহে হেৰি হেৰুৱাব লগীয়া হৈছে, তেনেকুৱা ধৰণৰ বিলাক যদি আমি দিব পাৰো কাৰণ, আজিকালিতো প্ৰায় গাঁওঁৰ মানুহৰটো, স্মাৰ্টফোন আজিকালি আছেই। সেইবিলাক তেওঁলোকে চাই মেলি জ্ঞান লাভ কৰিব পাৰিব। তেনেকুৱা আমি সেই আমি এইবিলাক ভাল কামত ব্যৱহাৰ কৰিব পাৰিম ন'! সেই চচিয়েল মিডিয়াটো এইবিলাক দূৰ কৰিব পৰাকে আমি - ছচিয়েল মিডিয়াটো ব্যৱহাৰ কৰিব পাৰোঁ।
হয়, হয়।
আৰু উম যিবিলাক গাও এতিয়াও পিছ পৰি আছে, সেইবিলাক কত বিভিন্ন কেম্প, আজিকালি টো কেম্প বিলাক দিয়া হয়। তাত যদি আমি অন্ধবিশ্বাসৰ, ওপৰত যদি আমি যদি দিব উম কেম্প দিব পাৰো, তেতিয়াতো, আমাৰ লাভ হ'ব।
হয়, হয়।
আমি, আমি বিশেষকৈ আজিকালি প্ৰজন্মৰতো বাৰু ল'ৰা ছোৱালী বিলাকৰ, এই অন্ধবিশ্বাসৰ প্ৰতিটো জ্ঞান টো আছেই। সেই আগৰ দিনৰ মানুহ বিলাকৰ, জ্ঞানটো দিব পাৰিলে আমি সমাজখন আৰু আগবঢ়াই নিব পাৰি।
হয় নিশ্চয়। আৰু কিন্তু মানে ধৰক সকলো বিশ্বাসক কিন্তু আমি ধৰক অন্ধবিশ্বাস বুলি মানে অন্ধবিশ্বাস বুলি লোৱাটো কিন্তু উচিত নহয়।
হয় সেইটো হয় বাৰু সকলো কথা অন্ধবিশ্বাস নহয় ন।
হয় হয় তাৰ কিছুমান ধৰক পৰম্পৰাগত মানে কিছুমান বিশ্বাস আছে যে যিসমূহে আমাৰ ধৰক স্বাস্থ্য মানে সামাজিক শৃংখলতাৰ দৰে মানে বাস্তৱ কাৰণতো থাকিব পাৰে।
হয় হয় আচলতে সেইবিলাক অন্ধবিশ্বাসত নপৰিব সেইবিলাক ৰীতি নীতিয়ে বা আগৰ দিনৰ পৰা চলি অহা ৰীতি নীতিত সেইখিনি পৰিব।
হয় হয়।
সেয়েহে মানে ধৰক কোনো এটা বিষয়ত মানে বিশ্বাস আৰু অবিশ্বাস কৰাৰ আগতে তাৰ বিষয়ে মানে ধৰক মানুহে ভালদৰে তাৰ বিষয়ে জানি ল'ব লাগে। আৰু যি বৈজ্ঞানিক মানে মানে বৈজ্ঞানিক চিন্তাধাৰাৰে সেই বস্তুটো অ', চালি জাৰি চাই ল'ব লাগে প্ৰথমতে।
হয় হয় এইটো আমি এতিয়া আমি কিবা এটা অন্ধবিশ্বাস সেইটো কিয় হৈছে বা নাই হোৱা তাৰ প্ৰতি আমি বিতং ভাৱে চিন্তা কৰিব লাগে। মানে বৈজ্ঞানিক দিশটো আমি বিচাৰিবলৈ চেষ্টা কৰিব লাগে।
হয়।
ধৰক মই ধৰক কিছুমান এনেকুৱা বিশ্বাস কৰোঁ আমাৰ ঘৰতে আজিকালি ধৰক মানুহে কিছুমানে কয় এইটো নাপায় সেইটো নাপায় যেনে ধৰক ৰাতি নখ কাটিব নাপায়।
হয় আচলতে নখ কটাটো মোক কোৱাচোন।
অ', কিন্তু তাৰ এটা বৈজ্ঞানিক মানে ধৰক চিন্তাধাৰা আছে যে ৰাতি যেতিয়া মানুহে নখ কটা হয় আগৰ দিনত যেতিয়া মানে তাৰ আহ মানে ধৰক পোহৰৰ ব্যৱস্থা ইমান নাছিলে সেই যেতিয়া মানুহে নখ কাটে তেতিয়া হাতৰ আঙুলিত কাটিব পাৰে বা সেই নখ গৈ আমাৰ ধৰ খোৱা বস্তুত পৰিব পাৰে সেই তেনেকুৱা কিছুমান ধৰক চিন্তাধাৰাৰে কিছুমান এনেকুৱা বিশ্বাস আছে।
হয় আচলতে প্ৰত্যয়কটো মানে কথাৰ এটা বৈজ্ঞানিক দিশ থাকে। আমি সেই বৈজ্ঞানিক দিশটো জনাতো আমাৰ বাবে প্ৰয়োজন।
হয় হয়।
সেই তেনেকুৱা। আহ এইবিলাক যেনেকে এতিয়া তুমি ক'লা নখ তেনেকুৱা বিলাকতো আমাৰ প্ৰায়ে চলি থাকে।
হয় হয়।
বাৰু আজিলৈ হ'ব তেতিয়া।
অ', বাৰু হ'ব তেন্তে।
আকৌ ফোন কৰিম কেতিয়াবা এনেকুৱা কথা লৈ।
হয়।
ধন্যবাদ।
আহ।